অ কোৱা?
অ কি কৰিছা?
এই ভাত খাই বিচনাত উঠিছো ৰবা।
আচ্ছা আচ্ছা, ময়ো তোমাৰ ভাত - চাত খাইকিনে বিচনাত উঠিলো এতিয়া।
আচ্ছা আচ্ছা, বাকি ভালে আছা?
আছো আছো, আজি গোটেই দিনটো খুলোয়েই তোমাৰ কালি খেল চালো বহুত দেৰিলৈকে চালো। কালি ফাইনেল আছিলে ন আৰু আজি গো টেই দিনটো বৰষুণে ওলাই যাব এলাহ লাগিল, ওলাই গ'লেটো বানপানী চবতে।
তাকেইতো বৰষুণ ইমান বেয়াকে দি আছে, যোৰহাটৰ ফালেও তোমাৰ বানপানী হৈ গৈছে পুৰা।
উম উম।
সেইটোতো হ'বই। তোমাৰ চব্বতে হৈছে এতিয়া দুদিনমান পিছত পাহাৰতো বানপানী হ'ব যেন লাগি আছে। উম।
তাকেইতো, আমাৰ আপাৰৰ ফালে নহয় ন বহুত ৰেয়াৰ এতিয়া এইবাৰ মানে ঘপক কে হৈছে তাকো ইমান পানী।
পাৰৰ পিনে বেছি হয় কাৰণ আপাৰটো ডাউন আছে ন। তোমাৰ ধেমাজি, লখিমপুৰ সেইবিলাকোটো বেছি হয়। ধৰা যোৰহাটৰ কিছুমান জেগাত হয়।
উম হুম কিন্তু এইবাৰ মানে যোৰহাটৰ একদম মেইন মেইন টাউনতে হৈছে ত সেইকাৰণে আচৰিত আৰু।
এইবাৰ গুৱাহাটীতে বহুত নহ'বলগীয়া জেগাত হৈছে আৰু শিল্পীবিলাকেটোতো আটাৰ হয়। সেইটোতো হবহে আকৌ তেনেও পানী বহুত হয়।
বাপৰে! ধেমালি নেকি কিমান কিমান পানী হৈছে? একদম কঁকাললৈকে পানী আহিছে।
উপায় নাই আৰু হ'বই। তোমাৰ মেইনলি কাজিৰঙাটো, কাজিৰঙাৰ পৰাতো পানী বহুত হয়। কাজিৰঙাত হয় এইপিনে শিৱসাগৰটো হয় লখিমপুৰ ধেমাজিতো ক'বই নালাগে আৰু বাদ দিছো বানপানীৰ কথানো কিমান পাতিবা
বানপানী কথাই থাকেতো
আজি প্ৰতেষ্টটো ভিডিঅ' বোৰ চাইছানে
মই অ ফোন এনেক অ সেইবোৰ চাই আছো বাৰু চাইছো বাৰু
স্তোডেনবোৰক‌ ইমান বেয়াকে কুবাইছে একদম বেয়া লাগি আছে ম
প্ৰটেষ্ট কৰা কাৰণে কোবাইছে ইমান বেয়াকে
উম হুম একো দুখো নাই এটা পিচফুল বতেজ কৰিলেও বেয়া বেয়া হয়
তাকেইতো
বিশজন ষ্টুডেন্টে অ ছুইচাইড কৰিলে নীটৰ পেপাৰ লিক হ'ল সেইবিলাকত গুৰুত্ব নাই কৰিচু গোটেই ধ্বংস হৈ গ'ল
তাকেই এইকেইদিন এয়াই আৰু
সেইটোৱে হেইটোৱে হয় এনেকে হলে ফিউচাৰ ষ্টুডেন্টৰ ফিউচাৰ নাথাকিব
তাকেতো গভমেণ্টে একো মাতেই দিয়া নাই
আজি যদি মাত নিদিয়ে কালি যদি পেপাৰ লিক হয় কালিও মাত নিদিব গভমেন্টে নিজৰ মতে কৰি থাকিলে ক'ত হ'ব
ক'ত হ'ব তাকেতো
উম হুম তাক ভিডিঅ'বোৰ চাই কিনে বেয়া লাগিল বহুতে মাত উঠাইে বহুতে মাত দিয়া নাই
উম হুম
অ
বাকী‌ ক'বা আৰু এইবোৰ
তহতে কোনো পাৰ্টি কোনো পলিটিকেল পাৰ্টি ভাল বেয়া এইবিলাক কবলৈ নাযাও
যিহেতু যিহেতু আমিও ষ্টুডেট তুমিও ষ্টুডেট মইও ষ্টুডেট সিহতৰ লগত বেয়া হোৱা মানে আমাৰ লগতে বেয়া ন
সেইতোয়েতো
আজি নিটৰ পেপাৰ লিক হৈছে কালি কিবা বেলেগ পেপাৰ লিক হব আৰু এইবিলাক পৰীক্ষা ধেঙালী পৰীক্ষা নহয় নহয় গোটেই এজন মানুহৰ এটা ষ্টুডেন্টৰ গোটেই জীৱন থাকে তাতে
উম হুম হুম ইমান কষ্ট কৰি পঢ়ে
কষ্ট তোমাৰ পইচা টকা পইচা কিমান কষ্টও থাকে টকা পইচাও থাকে
তকেটো আশা থাকে দিন ৰাত কষ্ট কৰি এনেকুৱা হলে কাৰ ভাল লাগিব
নকৰুৱে ষোল্ল ওঠৰ ঘণ্টা পঢ়ি কিনে যদি এনেকুৱা এটা নিউজ পায়
সেইটোৱে তো কথা
তাৰপিছত গভৰমেণ্টে একো গুৰুত্ব নিদিলে গভৰমেণ্টে পুৰা জালমুড়ি খাব দহটকীয়া জালমুড়ি খাব
উম গুৰূতই‌ নাই এতিয়াটো কৈছো গভমেণ্টে ক'বই নালাগে মিডিয়া বিলাকততো মিডিয়া বিলাক মেইন বদমাছ অৰ কথা টৌত তোৰ কথা টৌত
এতিয়া প্ৰেটেষ্টোৰ কথা গুৰুত্ব দিয়া নাই কোনটোক ফিফা ওৱেলকাপ যিকিবই সেইটোৰ প্ৰেডিকচন কিন্তু পুৰা দি আছে গৰমেণ্টে।
অ সেইবোৰ পুৰা হেৰি কৰিছে। অ
কি হ'ব মানে ডেম'ক্ৰেচি আমাৰ ইণ্ডিয়াত নাই খতম হৈ গ'ল
উ নাই নাই নাই তাকেইতো
উম
অ কি হব এতিয়া ঠিক হয় নে নহয় প্ৰটেষ্ট কৰি আছেহে আছে ইমান
কিবা হয় ঠিক হলে ঠিক হোৱাৰ কাৰণেটো আশা কৰি আছে ঠিক হলে নহয়
সেই কাৰণে মুঠেই
তাকে টো ইয়াৰ পৰা চলুচন লাগিব আৰু লং টাইম চলিউচন।
অ চলিও চলিও ঠিক বুলিও নহয় চলিউচন এটা লাগিব আৰু সেইটোৱে
হয় হয় আচলতে ইডুকেচন মিনিষ্টাৰ হব কাৰণে ইডুকেচন টো লাগে ন
লাগে উম
উ তোমাৰ ক'ব গ'লে ইডুগেশ্যনটো নাই
নাই
উম উম যাৰ ফলত ষ্টুডেণ্টক আৰু উল্টাকে কি কি কৰিছে গম পোৱা নে ষ্টুডেণ্টৰ ওপৰত এক্সত্ৰাকে কেচ ৰেজেচটাৰ কৰি আছে মই এইমাত্ৰ এটা নিউজ পালো দহজনাই কেচ অফিচাৰ বোলে আহ ইনজৰ্ড হৈছে আৰে ভাই একলাখ হাজাৰ হাজাৰ ষ্টুডেন্ট মৰাৰ পৰা বাচি আহিছে বা কিছুমান চাগে মৰছেও ইমান নিউজো পোৱা নাই। লাখ লাখ ষ্টুডেণ্ট আছে মুঠৰ ওপৰত সিহঁতৰ এগেনষ্টত ইমানখিনি কৰিল সেইটোৰ ওপৰত একো একচন নাই। দহজন আই পি এছ অফিচাৰ ইনজোৰ্ট অলপ মান কি ইনজোৰ্ট হল তাৰে ওপৰত মাল্টিপুল কেচ ৰেজিষ্টাৰ কৰি সেই টো কেনে কথা হ'ল
উম
সিহঁতে ষ্টাৰ্ট কৰিছে ফাইনেন্স টো সিহঁতে ষ্টাৰ্ট কৰিছে।
উম
সিহঁতে বঢ়িয়াকে পাৰ্লিয়ামেণ্ট লৈকে আহ মাৰছ কৰাৰ কথা আছে কৰক যিহেতু সবৰে অধিকাৰ আছে ন প্ৰোটেষ্ট কৰা
হয় হয়
ষ্টুডেন্ট খিনে কৰি আছে তাতে কোনোবা পলিটিকেল পাৰ্টিক জইন দিছে কিবা দিছে সেইটো ক'ব লগা একো নাই
উম
হাজাৰ পলিটিকেল পাৰ্টিয়ে ব্যৱহাৰটো ভাল মানে ষ্টুডেণ্টৰ ব্যৱহাৰ টো কৰি আছে
ষ্টুডেণ্ট অ সেইটোৱে টো।
তাতে পলিটিক্স বোলা বস্তুটো সোমাবই নালাগে মাজত। গভৰমেণ্টৰ এগেইনষ্টত কৰি আছে আমি নৰ্মেল মানুহ কৰি আছো তাতে পলিটিকেল আহ উম দুচমানী ৰাখিটো একো লাভ নাই।
উম।
এতিয়া চোৱাচোন কেহে ৰাজনীতি কৰিব ধৰিছে দহ জন আই পি এছ অফিচাৰ বোলে ইঞ্জিয়ৰত হৈছে এক লাখ লাখ অ মানুহ যে ষ্টুডেন্ট জিন যে সেইটো একো গুৰুত্ব নাই।
এইবোৰ নিজে নিজে ইছু ওলাই আছে হেইত। কৰিব কাৰণে প্ৰেটেষ্ট টো বন্ধ হবৰ কাৰণে।
হুম হুম আৰু চনাম ওৱাংচুৰ ৱাইফক যে একদম টানি টানি চুলিত টানি টানি লৈ গৈছে এইটো চাইছা নাই?
সেইটো পোৱা নাই চোন মই।
অ এটো এতিয়া উৰাই দিছ চাগে কিন্তু তেনেকে লৈ গৈছে।
হয় নেকি মই দেখা নাইচোন।
তাতো বহুত নিউজ ওলাইছে, তোমাৰ আমাৰ বহুত ডাঙৰ ডাঙৰ মানে মিডিয়া আছে যোনে চু তে আছে বৰ্তমান ক'ব গলে। এক নম্ববৰৰ বদমাছ কেইটামান মিডিয়া আছে বাৰু ইয়াতে, যোনে
উম।
অকল পইচাৰ কাৰণে নিউজ কৰিব বিচাৰে।
বৈছা উম।
উম হু
কবাই এইবোৰ বহুত লেতেৰা বস্তু পলিটিক্সটো, মানুহ বিলাকে
উম উম আচলতে গভৰ্মেণ্টক এতিয়া আমি দোষো দিব নাযাওঁ বা হেৰিও কৰিব নাযাওঁ কিন্তু যিটো বেয়া কৰিছে হেইটো কৰিছে ন।
কৰিছে সেইটো।
ষ্টুডেন্ট ধৰা আমিও ষ্টুডেন্ট হয় আমি ৰিলেট কৰিব পাৰি আছো। আজি মোৰ ভাইটি বা মোৰ লগত হ'লে হয় তেতিয়া কেনে অৱস্থা হ'লে হয়, উম উম। আৰু আমিৰ খানৰ ষ্টেটমেণ্টটো অলপমান আচৰিত লাগিল আৰু। সিটো কৈয়ে দিলে চনাম ওয়াংচুক বুলি সি চিনিয়ে নাপায়।
চিনিয়ে না পায় অ।
মি থ্ৰী ইডিয়েটচ খন বোলো চনাম ওয়াংচুকৰ কাৰণে বনোৱাই নাই।
উম ইনচপায়াৰ্ড নহয় বোলে তেখেতৰ পৰা হী একো। এইবোৰ কৈছে।
উম হুম উ
কি ক'বা আৰু আমিৰ খানে একো আমিৰ খানেতো একোয়ে মাত দিয়া নাই।
নিদিয়ে তোমাৰ কিবা বেনিফিট পাই আছে ন। মানে সিহতৰ দৰে একো নাযায় আচলতে ষ্টুডেণ্ট মৰিছে একো হোৱা নাই।
একো তাহাঁতৰ কি প্ৰব্লেম হ'ব তাহততো একো হোৱা নাই তাহাঁতৰ নিজৰ বাচ্ছাৰ লগত হ'লেই গম পালে হয় ন।
উম হ'ম আজি জুবিন দা থাকিব লাগিছিলে চাপৰ্ট পুৰা কৰিলে।
অ পুৰা চাপৰ্ট কৰিলে হয় এইটো কিন্তু সচা কথা। পুৰা মাত দিলে হয় এইবোৰ ক্ষেত্ৰত জুবিনদাই একদম আগবাঢ়ি যায়।
আমিৰ খান। আমিৰ খানহতে এতিয়া নিজৰ বাচ্ছাৰ বাহিৰে বেলেগৰ বাচ্ছাক বাচ্ছা বুলি নাভাবে।
নাভাবে প্লাছ নিজৰ দুুনীয়াতে আছে ন। নতুনকে নতুন নতুন আকৌ বিয়া পাতিছে। তেখেত এতিয়া নিজৰ দুনীয়াত আৰু উম।
দুখীয়া দুখীয়া ল'ৰা ছোৱালীৰ প্ৰতেষ্ট কৰি আছে সিহঁতৰ ইষ্টেন্দৰ্টটো কিয় ল' কৰিব। সেইটো এটা কথা।
একো কি কবা আৰু।
উ হম বেয়া লাগিছে কথাবোৰ ভাবিলে বেয়া লাগে।
ভাবিলে বেয়া লাগে তা। সেইটো ভিডিঅ চিডিঅ' বো দেখি আছিলে অনলাইনত মানে। হেৰি চচিয়েল মিডিয়াত।
উম ইমান সেই। ইমান ডাঙৰ মতাচতিকেৰে মাৰ খাইছে মতেষ্ট ৰেষ্টুৰেণ্ট বোৰে। কম ধেমালি দুখ পোৱা নাই।
তাকেতো তাহাঁতি প্ৰতেষ্ট। কৰিব গৈ মাৰহে খাইছে য আকৌ তাকো। এনে জি টি পটেছো নহয় নিজৰ ৰাজ্যৰ কাৰণো হেৰি কৰিছে ন।
উম উম। আচলতে কোনো পলিটিকেল পাৰ্টিক চাপোৰ্ট কৰি কিনে কথা নহয় কিন্তু। আহ ষ্টুডেণ্টক চাপৰ্ট কৰো আমি
ষ্টুডেণ্টক চাপৰ্ট কৰ সেইটোৱে। পলিটিকেল পাৰ্টি বুলি নহয় পলিটিকেল পাৰ্টি এ ন একো। লেনা য নাই নাই এয়া পলিটিকেল পাৰ্টি লগত।
হুম।
কি কৰিবা এইবোৰ ভাবিলেও বেয়া লাগে পাতিলেও বেয়া লাগে।
উম উম। বহুত নিউজ আহি আছে আৰু। মানে আৰু এনেকুৱা নিউজ আহিছে তেতিয়া ফিফটি জন ইঞ্জৰ্ত বুলি কৈছে এতিয়া ছিক্সটি ফাইভ। ইজড বুলি আহিলে।
হয় নেকি।
উম হম হা হা। কিন্তু ইয়াতে দেখা আছে মানে নিউজত কৈ আছে পুলিচে ইঞ্জৰত হৈ আছে। পুলিচে তোমাৰ ষ্টাৰ্ট কৰিছা ন।
উম পুলিচেটো ষ্টাৰ্।
আয়ৰলেনব তাত নহয়।
উম উম।
উম উম।
পুলিচ ইনজৰ্ড হৈছে সেইটো চাইছে ষ্টুডেন্টচৰ যেন। অ হানি হৈছে সেইটো চোৱা নাই।
মিডিয়া বিলাক চাবা না তোমাৰ। অঁ নিউজ বিলাক কেনেকে দিছে পলিছ ইনজৰ্ড হৈছে নৰ্মেল চিভিলিৱন ইনজৰ্ড হৈছে কিন্তু। ইষ্টুডেন্ট যে ইনজৰ্ড হৈছে সেইটো নিলিখে
তাটো নেলিখে সেইটো নাচায়। মেডিয়া বিলাক বহুত ভালতটোও গম পাইছানে চব নিদিয়ে
এইটো অকল প্ৰতিষ্টাৰ কাৰণে নহয় এইটো গভমেন্টৰ ফল্ট গভৰ্মেট একো কাৰণে
মাত দিয়া নাই তাকেতো গভমেণ্টে মাত দিব লাগিব ন।
অঁ অঁ! কিমান সময় অঁ অঁ এইটোৱে।
তাকেই
হো হো